হয়, কোৱাচোন।
অঁ' কি কৰি আছা? কি কৰি আছা?
অঁ' ময়ো এনেই আছিলোঁ ৰ'বা, তুমি?
মই এনে আছো ৰবা।
অঁ চাহটাহ খালা?
উম খালো, তুমি?
উম' নাই আজি মই খোৱা নাই ৰবা, এই- আজি ভাটৱে খাম এতিয়া জল্দিকে সেইবাবে খোৱা নাই আৰু।
অঁ' ঠিকে আছে বাৰু, এনেই কলেজ চলেজ যায় আছা নে নাই।
উম' হয় হয়' গৈ আছো, তুমি?
অঁ' মই গৈ আছো দিয়া। পিছে এতিয়া কিবা কামত ব্যস্ত আছিলা নেকি?
নাই নাই।
অঁ' মানে মই এনেই এটা বিষয়লৈ অকমান আলোচনা কৰিম বুলি ফোন কৰিলো।
হয় কোৱাচোন কি বিষয় আছিলে?
মই মানে এইবাৰ মই আমাৰ ৰঙালী বিহুৰ সময়ত গাঁৱত গৈছিলো। তাতে সেইকাৰণে কালি কিবা এটা মনত পৰি আছিল। ত মই ভাবিছিলো তুমাক আজি এনেকৈ ফোন কৰিম।
হয় হয়। কোৱাচোন
অ তুমি এনে অ বিহুৰ সময়ত গাঁৱত যোৱা নে নাই?
আহ যাও যাওঁ বিহুত গাঁৱলৈ যোৱাই হয় প্ৰত্যেকবাৰে। উম আৰু বিশেষকৈ ৰঙালী বিহুত আৰু ভোগালী বিহুত দুই টা বিহুতে মানে বিশেষকৈ যোৱা হয়।
অ ভালে চোন। পিছে তুমি তেতিয়াহ'লে কোৱাচোন এনে ৰঙালী বিহুত তুমি গাঁৱত মানে কেনেকুৱা পোৱা আৰু মানে অ মানে কেনেকুৱা লাগে যাই পেলাই? কি কি দেখা?
অ হয় ৰঙালী বিহুত ক'বলৈ গ'লে খুব আনন্দৰ বিহু। সেইবাবে মানে এইটো উম বহাগ বিহুত ধৰক পতা হয়, উম আৰু ৰঙালী বিহুৰ প্ৰথম দিনা উম গৰু বিহু। আৰু সেইদিনাই মানে খুব আনন্দ কৰা হয়গৈ। উম গৰু গা ধৱা হয় আৰু সেইদিনা খুব আনন্দ হয় আৰু। কবলৈ গ'লে উ গৰুক যেতিয়া আমি গা ধুবলৈ লৈ যাওঁ মানে মানে পুখুৰীলৈ বা নদীলৈ তেতিয়া খুব হাঁহি ধেমালি ফূৰ্তি কৰি আমি থাকো। আৰু তাৰে পিছদিনা যিহেতু মানুহ বিহু, সেইদিনাও খুব সেই কাৰণে আমি ডাঙৰক সন্মান কৰো, আৰু সৰুক মৰম কৰো, আৰু নতুন বছৰটো যাতে ভালে কুশলে যায় সেইবাবে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰো। আহ তুমি কি কি জানা পিছে?
অ তুমি কোৱাখিনিৰ দৰে একে মোৰো, কাৰণ ধৰা ৰঙালী বিহুৰ সময়তো গাওঁতে বেছি ভাল লাগে এনেক, কাৰণ আছ বা আমাৰ ইয়াতে যিহেতু পালন কৰা হয়ে, ইমান আ অলপকৈ হ'লেও কৰে আমাৰ চহৰৰ মানুহখিনিয়ে। কিন্তু গাঁৱত আৰু বেছি ভাল লাগে। কাৰণ আমাৰ ইয়াতেতো গৰু চ গৰু নাই ন? গাঁৱত এতিয়া সকলোৰে ঘৰে ঘৰে গৰু ছাগলী আছে, চব সকলোকে এনেকে পুখুৰীৰ পাৰত লৈ যাই পেলাই গা ধুৱাই, মাহ হালধী ৰে তাৰ পিছত অ পিছদিনাখন এনেকে মান বিহু পালন কৰা হয়। ত' মানে এনেকুৱা সাত দিনে বিহু একেলগে পালন কৰা হয়। ত ভাল লাগে গোটেইবোৰ চাই পেলাই বা সেইখিনি সময়ত ধৰা গধূলি যে এনেকুৱা সৰু সৰু ল'ৰা ছোৱালী বোলে অ' হুঁচৰি দল মানে এনেকে ঘৰে ঘৰে যাই পেলাই বি বিহু নাচ নাচে সকলো বিলাক ভাল লাগে। আৰু যিহেতু আমাৰ চহৰত এইবিলাক ইমান এটা কৰা নহয়। ত' এনেকে গাঁৱত অ গাঁৱত মানে চাই ভাল লাগে, কাৰণ যোনটো ঢোল, পেঁপা বা এনেকুৱা বিভিন্ন বিহুৰ বাদ্য যন্ত্ৰ এই বোৰ যেতিয়া বজোৱা হয়। সেইবিলাক শুনি ঢোৰ মাত শুনিলেতো আমাৰ অসমীয়াাসকলৰ মানে মনতটো কিমান ভাল লাগে সেইটোতো তুমি জানায়ে ত' সেই সকলো বিলাক চাই মানে মোৰ আহ বিৰাট ভাল লাগে। সেইকাৰণে মই ভাবো যে? মই বিহুৰ সময়ত সেইকাৰণে গাঁওঁতে থাকিব খোজো বেছিভাগ।
হয় হয। আৰু? মাঘ বিহুখিন তেনেকুৱাই খুব আনন্দৰ এটা বিহু। আৰু মাঘ বিহুক আমি ভোগালী বিহু বুলিও কওঁ। কাৰণ? উম যিহেতু সকলোখিনি আমি ভোগ সেইখিনি সময়ত যিহেতু? আহ মানে ভোগালী বিহুৰ দিনা, উৰুকাৰ দিনা, আমি আমি ধৰা সকলোৱে পথাৰত মজিত সাজি তাতে আমি সকলোৱে ভোজ ভাত খাওঁ। আৰু? পিছদিনা সেই মেজি আমি জ্বলাই দিওঁ আৰু? মানে? মাঘ বিহুৰ দিনাই উম আমি বিভিন্ন ধৰণৰ খেল ধেমালি আমি উদযাপন কৰো। যেনেকে ক'বলৈ গ'লে ধৰা কুকুৰা যুঁজ হৈ গ'ল তাৰপিছত টেকেলি ভঙা হ'ল। তেনেকৈ বিভিন্ন ধৰণৰ খেল আছে টিংঠিঙীয়া দৌৰ তাৰপাছত ম'হ যুঁজ। মানে বিভিন্ন ধৰণৰ খেলৰ প্ৰতিযোগিতা হয় কণী যুঁজ আদি, সকলো োৰ যুঁচই মানে ভাল লাগে আৰু সকলো ধৰণৰ খেলেই আৰু? উম কবলৈ গ'লে যি ধৰণে আমি ভোজ ভাত খাওঁ। অ মানে উৰুকাৰ দিনা। সেইদিনাও ৰাতি এটা পৰম্পৰা আছে যে সকলোৱে? মানে কাৰাবাৰ ঘৰত যায়। কিবা চোৰ কৰা পৰম্পৰা এটা আছে আৰু সেইখিনিও ভাল লাগে আৰু?
ব
বিশেষকৈ গাঁও অঞ্চলত? উম মাঘ বিহুৱে হওক। বা ৰঙালী বিহুৱে হওক সেয়া বহুত উম ভাল মানে? বহুত উলহ মালহেৰে পালন কৰা হয় আৰু তুমি কি ক'বা ইয়াৰ বিষয়ে?
হয় তুমি কোৱাৰ দৰে ভোগালী বিহুতো আমাৰ অ বহুত? মানে এটা ভাল লগা বিহু। যেনেকুৱা ৰঙালী বিহুতো হয়। ত সিদিনাখনতো জানাই সেইটো অ' মাঘ মাহত পালন কৰা হয়। আৰু অ সেইদিনা সেইটো বিহুতো মানে একদম অ ভোগৰ বিহু আৰু। সেই কাৰণে ভোগালী বিহু বুলি কোৱা হয় দেচোন কাৰণ অ জানাইতো তুমি আহ কি বুলি কয় সেইখিনি সময়ত আমাৰ শস্্যৰ মানে নাটনি নাট। থাকে একদম আহ কাৰণ আমাৰ, ভৰালত মানে শস্্য একদম ভৰপৰ থাকে ত' সেইকাৰণে সেইদিনা আমাৰ। ৰ মানে এ ধৰা এটা চুবুৰ, একেলগ হৈ পেলাই এনেদৰে সকলোৱে মিলি ভোজ ভাত খাই। একেলগে তাৰ পিছত বেছিভাগ ডেক বোৰে মানে মেজিৰ উ ভিতৰতে সেনেককা থাকে তাৰ পিছত ৰাতিপুৱা সোনকালে উঠি গা পা ধুই মেজিতটো জ্বলাই। আৰু তুমিতো জানাই চাগে কি বুলি কয় ভোগালী বিহুৰ এটা নিয়ম যে, টো বিহুত মানে অ বাকী? বাকী বিহুতো মানে পিঠা লাৰু এনেকোৱা বনোৱা হয়ে কিন্তু ভোগালী বিহুটোত একদম মানে বে ছিকৈ বনোৱা হয় বা একদম অ মানে অ মানে চক বোৰে ঘৰত বনায় ত সেই আ পিঠা লাৰুবোৰ আ মেজিটো এতিয়া জ্বলাই ইঠাল আৰু এটা এটা মানে মেজি তেনেকে কি কয় মানে এটি দিয়ে মানে অগ্নি দেৱতাক অৰ্পন কৰে আৰু সেই মেজিটোৰ এটা ফুট আহ সকলোৱে মানে আহ সেৱা কৰি পেলাই লয় মানে যোনটো চাইতো থাকে তাৰ পৰা ত অ এনেকৈ বিভিন্ন ধৰণৰ নিয়ম নীতিৰে আমাৰ আহ ভোগালী বিহুটো পালন কৰা হয় যোন ত মানে চাই পেলাই বহুত ভাল লাগে ত কাৰণ অ পিছে আৰু অ সেই তুমিতো কঙালী বিহুৰ কথা জানাই ন
ঠিকেই কথা কৈছা হয় আৰু মই ভাবো যে মাঘ বিহু কেৱল মানে এটা উৎসৱেই নহয় অ ই ক'বলৈ গ'লে মানে আমাৰ কৃষিভিত্তিক সংস্কৃতি এটা বুলি মই ভাবো কাৰণ
উম কৃষি সকলৰ মানে গোটেই বছৰৰ উ মানে যিখিনি কষ্ট সেইখিনি মানে সেইখিনি সময়ত তেওঁ ভোগ কৰে আৰু মানে সকলো ধৰণৰ খেতি বা তি সকলোখিনি হৈ যায় আৰু ধানত তুমি কোৱাৰ দৰে ভঁৰাল ভৰপূৰ হৈ থাকে আৰু মাঘ বিহু উম এক মানে আনন্দৰ সম্প্ৰীতি কাৰণ ই সকলোকে উম মানে এক একগোট কৰি ৰাখে বুলি মই ভাবো আৰু উম তুমি কোৱা ন ধৰা পিঠা লাডু চিৰা দৈ গুৰ আদি পৰম্পৰা সেই বিহুটোত বেছিকৈ উদযাপন কৰা হয়
হয় বাত সি
কঙালী বিহুৰ বিষয়ে তুমি কি কবলৈ বিচাৰিবা
অ চাবা এতিয়া কঙালী বিহুটোনো কি কঙালী বিহুটোত আমাৰ বে কিবা মানে এনেকোৱা আনন্দ উল্লাস নাথাকে দিয়াচোন বেছিভাগ মানে ধৰ্মীয় অনুষ্ঠান বোৰ বেছিকৈ হয় ধৰা নাম কিবা কিবি আৰু জানাইতো সেইখিনি সময়ত আমাৰ ভঁৰালত মানে শস্য নাথাকে সেইবিলাক তো সেই কাৰণে আমাৰ এইটো ক'ব গ'লে কৃষকসকলৰ বিহু বুলিয়ে কব পাৰি কাৰণ আহ এইখিনি সময়ত কৃষকসকলে পথাৰত এনেকৈ আকা বন্তি জ্বলাই এ পাতো আহ মানে শস্যৰ ভাল উৎপাদনৰ কাৰণে ভগৱানৰ ওচৰত কামনা কৰে যাতে সেই শস্যবোৰ পোক পতংগ বা বানপানীয়ে নষ্ট নকৰে আৰু এইফালে কি বুলি কয় আমাৰ অ ঘৰৰ চোতালত এজোপা নতুন তুলসী পুলি ৰোৱা হয় আৰু সেই টোৰ কাষেৰে মানে এটা ভেটি বনাই পেলাই তাতে অ চাকি দিয়া হয় শৰাই দিয়া হয় আহ তাতে পূজা কৰা হয় যে শস্যবোৰ মানে আমাৰ এ ক্ষতি নহয় একো পুত পতংগই যাতে বেয়া ন কৰে ত এ মানে এইখিনি সময়ত কঙালী বিহু বুলি সেইকাৰণে কোৱা হয়
হয় হয় আৰু কঙালী বিহু, মানে কাতি বিহু বুলি কোৱা হয়। আৰু কঙালী বিহু মূলতঃ মানে সেইটোকো, বেছিকে কিনে কৃষি ভিত্তিক বুলিয়ে কব কাৰণ তুমি কোৱাৰ দৰে কীট পতংগই,
এ শস্যবিলাক আহ নষ্ট ট কৰিব নোৱাৰে, তাৰ বাবে পথাৰত তেওঁলোকে চাকি দিয়ে। আৰু
হয়
উহুম মানে উ তেওঁলোকে এটা প্ৰাৰ্থনা কৰে যাতে, তেওঁলোকৰ সেইখিনি যাতে ভালে থাকে। আৰু উম। উহুম আৰু সুখ শান্তি আৰু সমৃ দ্ধ বাবে প্ৰাৰ্থনা কৰে। মানে উম উহুম মানে, প্ৰাৰ্থনা কৰা হয় আৰু। আৰু কঙালী বিহু মানে ৰঙালী বিহুতৰে নাচ কাৰণ মাঘ বিহুৰ দৰে ভোজ ভাত আয়োজন নাথাকেই পিছে। কাৰণ, সেইখিনি সময়ত আহ, ভঁৰাল ঘৰ একেবাৰে উদং হৈ থাকে। কাৰণ, উহুম
অ
তুমিতো জানাই সেইখিনি সময়ত একেবাৰে, মানে ভঁৰালত একেবাৰে ধান নাথাকে। সেইবাবে কঙালী বিহু বুলি কোৱা হয় সেই বিহুটোক।
উ
আৰু ইয়াৰ মানে বিশেষকৈ ক'বলৈ গ'লে উম কঙালী বিহুৰ মূল উদ্দেশ্য হৈছে শস্যৰ মংগল কামনা কৰা, তাৰ পাছত আ মানে বিভিন্ন ধৰণৰ মংগলৰ কামনা, আৰু কৃষি কাৰ্যত যাতে সফলতা কৰে কৃষিসকলে সেইবাবে উম তেওঁলোকে প্ৰকৃতিৰ ওচৰত তেওঁলোকে প্ৰাৰ্থনা জনায়।
হয় তুমি ঠিকে কৈছা। এনেদৰে আমাৰ অ আমি আমাৰ বিহুতো এনেকেদৰে পালন কৰি থাকিব লাগে দিয়াচোন। আ পি চে আজি তোমাৰ লগত এনেকে বিহুৰ বিষয়ে কথা পাতি ভালে লাগিল দিয়াচোন।
হয় হয় মোৰ আজি তোমাৰ লগত কথা পাতি বহুখিনি তথ্য সংগ্ৰহ কৰিলো। আৰু আগলৈও যাতে আমি এনেকে, বিভিন্ন উম বিষয় পৰা এনে কথা পাতি যাওঁ আৰু।
উম, ঠিক আছে দিয়া তেতিয়াহ'লে ৰাখিছো আজি।
উম দিয়া।